অহ, কি কৰিছ?
এয়া শুবলৈ ধৰিছিলোঁ।
অহ, ভাত খালি?
ভাত। খালোঁ মানে খাবলৈ উলিয়াইছোঁ মানে, খাবলৈ মন যোৱা নাই কাৰণে ৰখি আছিলোঁ।
অহ, নিজে খালে?
সিহঁতে চবেই খালে, খাই ৱৈ শুলে সৰুটোৱে নাই খোৱা, মই এতিয়া খাবলৈ ৰেলি, হেৰি গৰমৰ কাৰণে খাবলৈ মন যোৱা নাই বহি আছোঁ।
উম।
আছা বোলো। খাই পেলাই শুই যাওঁ আৰু ভাওনা চোৱা টোপনি ক্ষতিও হৈ আছে।
মোৰো এই টোপনি ক্ষতি, ভাত বনালোঁ মাংস আনিলোঁ।
হা?
মাংস বনালোঁ।
অহ।
ভাত বনালোঁ আৰু একো নবনালোঁ আৰু মাংস ভাতে বনাই দিলোঁ।
আমাৰো মাংসই বনাইছোঁ, দিনত মাছ বনাইছিলোঁ মাছে আলুৱে। বিলাহী বনাইছিলোঁ তাৰপিছত মাছৰ জোল আছিল। আছিলে মাছে সৈতে তাৰপিছত আকৌ মাংস লৈ আনিছে, এই গৰমখনত মাংস খাবলৈ মন নাযায়। আনিছা আৰু উপায় নাই আৰু আকৌ এইখিনি বনাইছোঁ।
আমাৰ দিনত বনালোঁ ডিমা বাছিলো।
উম।
আকৌ টেঙা পাতে দালিয়ে বনালোঁ।
উম।
তাৰপিছত আকৌ শুকান মাছৰ চাটনি।
উম।
সেয়ে থাকিল দিনত তাকে-তাকে থাকিলে। তাৰপিছত টেঙা টকাৰীকন যেনিবা থৈ দিছোঁ ফ্ৰিজতে মই ৰাতিপুৱা খাম। মই দুপৰীয়া মই ভাত নাখালোঁ।
উম।
খাবলৈ মন নগ'লে।
এই গৰমৰ কাৰণে খাবলৈ মন যোৱা নাই দুপৰীয়া।
তাৰপিছত এতিয়া বোলো ভাত গিতা খাই লওঁ। উম, এই টেঙা পাতটো যে
উম।
সেইটো বনালোঁ। পুৰা গছত নাই দু তে মাছ চিঙি আনি পেলাই বনাইছোঁহি।
আমাৰ যে গছো নাই যে, মই দুডাল লগাইছিলোঁ মৰি থাকিলে। আমাৰ মায়ে সিদিনাখন দিছিলে সেইকেইডালি খোৱা। আকৌ আমাৰ তোৱে বজাৰৰ পৰা নানেই। আনিবলৈ পাহৰি যায়। আকৌ যেতিয়া আনিব নহয়, তেতিয়াতো আনিয়ে থাকিব, আনিয়ে থাকিবতো আমনি লাগি যাব।
উম।
আকৌ যেতিয়া নানে নানে আৰু কব লাগিব টেঙা পাত আনিবচোন তেতিয়া লৈ আনিব।
না আমাৰো বাবল তালে মই যোৱাই নাই। এই দুদিন এই যোৱাটো সপ্তাহটো নগ'লোঁ এইবাৰো নগ'লোঁ গৰম দেখি দেখিয়ে যাবলৈ মন নগ'লে।
উম, এই গৰমত আৰু ৰ'দ দাল যেনেকে দিছে।
ৰাতি ভাত নবনালোৱেই তাৰপিছত আগদিনা পৰহি দিনাও ভাত বনালোঁ সেই ভাত খোৱা থাকিলেই গ'ল নাখালেই।
উম,
তাৰপিছত কালিহে নবনালোই
ওম,
তাৰপিছত মই সেই নামঘৰতে সেই হেৰি চৰি খালোঁ আৰু।
উম,
আহি তাৰপিছত দুপৰীয়া ৰাতিপুৱা ব ভোক লাগিছে ভাত আছিলে তাকে কেইটামান খাই দিলো খাই দি পেলাই আকৌ দুপৰি ৰাতিপুৱা খাই দিয় পি আকৌ দুপৰীয়া খাবলৈ মন নগ'ল আৰু
উম,
এ এতিয়া যেনিবা সোন খাই দিলো সোনকালে ভোক লাগিছে।
উম,
আমাৰ ব্ৰইলাৰ অকন আনিলো
নহয় নহয় নে এই গৰমত ভাত খাবলৈ এবাৰ খালে দ্বিতীয়বাৰ খাবলৈ মন নাযায় আৰু
মই পানীকে খাই আছোঁ।
পানী খাওঁতে খাওঁতে দ্বিতয়বাৰ ভাত খাবলৈ মন নাযায়। মই সেই কাৰণে ৰাতিপুৱা ভাতে নাখাও যেতিয়া কেতিয়াবা ভোক লাগিলে কেতিয়াবা কেইটামান ভাত খাওঁ এনে মই ৰাতিপুৱা ভাত নাখায়েই খাবলৈও এবাৰ খালে আৰু কেতিয়াবা খাবলৈ মন নাযায় যে মই নাখাওঁ সেইকাৰণে এতিয়া সন্ধিয়া
ৰাতিপুৱা আজি খালো যে খাই দিয়া পিছতে দুপৰীয়া খাবলৈ মন নগল।
উম,
ভাত নাখালো আৰু এতিয়া আকৌ ৰাতি এতিয়া ভাত এতিয়া খাইছো
উম এ সেই আমাৰ ভাত খিনি বাঢ়ি পেলাই খাবলৈ লৈছো সৰুটোৱে কৈছে মা কাইলৈ বিশালৰ ফালৰ পৰা আহিমগৈ ওলাবিচোন বিচাৰত কিবা কিবি এ হেৰি কমতে হেৰি কাপোৰ দি আছে বোলে লৰা মানুহৰ টি চাৰ্ট বিলাক লৈ যাম বুলি কৈছে
উম
ছোন চাওঁচোন জানো কাইলৈ মই আকৌ সিহঁতৰ গুৱাহাটীৰ ঘৰলৈ যোৱাৰ কথা আছে থাকিবলৈ
কাইলৈ
অ কাইলৈ আবেলি
অ
দে সিহঁতৰ ল'ৰাটো আহিম আহিম কৈ আছে যে তাৰপিছত মোক মোক কৈছে তই আহিবি আহি পেলাই এদিন থাকিবি থাকিি মই লৈ যাবিহি তাৰপিছত ভাবিছো তাকে আকৌ মাহতো আজি গৈছে মাহত আহিলেইে নে নাই ন থাকিলে সেইটো কথা গম নাপাওঁ আৰু সিহতে সন্ধিয়াখন গৈছে থাকিবলৈ সি মানে সেই গৰম বন্ধৰ কাৰণে ফুৰিবলৈ যাওঁ যাওঁ কৈ আছে যে তাৰপাছত সেইকাৰণে মানে হেৰিয়ে এই আজি মাকে জেঠয়েকৰ ঘৰলৈ লৈ গৈছিলে জেঠায়েকৰ ঘৰলৈ নি আকৌ আহোতে মাই হতে ফোন কৰিলে কৈছে আমিও যাম সেইকাৰণে সিহঁতৰ লগতে গুচি আহিলে।
উম।
আহি পেলাই মাহঁত তেতিয়া সেইখিনি পালেহি তাৰ পিছত আকৌ মোক কৈছে সিহতৰ যদি দিয়া হ এদিন থাকি আৰু তাক লৈ যাবি। হ'ব দে আৰু যাম। থাকি আহিম এদিন।
অ', উম।
থাকি আহিম আৰু এদিন আৰু যোৱাও নাই বহুত দিন মই গৰমৰ কাৰণে কলৈকো ওলোৱা নাই যে মই যোৱাও নাই সেইকাৰণে।
এ মানুহৰ ঘৰত গৈ অশান্তি লাগে অ', নিজৰ ঘৰত যেনেকৈ থাকো একো নাই মানুহৰ ঘৰত গলে অশান্তি লাগে যিমানে নিজৰ হওক।
নিজৰ হওক অ'।
ঘৰখনৰ নিচিনা ক'তো নহয়।
গৰমৰ কাৰণেই লাগে অশান্তি।
ঘৰখনত থাকিলে অকণমান ভাল লাগে মানুহৰ কাপোৰ গাল পিন্ধি পেলাই মানুহ ক'ৰবালৈ ফুৰিবলৈ যোৱা বুলি ক'লে বহুত অশান্তি আৰু।
উম। নাযাওৱে মই সেইকাৰণে সেই আজি হ'ল মাজতে মই এ গৈয়ে থাকো দেচোন আজি দুদিনৰ মূৰে মূৰে গৈয়ে থাকো এতিয়া আজি যিমান মই যোৱা নাই গৰমৰ কাৰণে ওলাবলৈ মোৰ মন যোৱা নাই। নাযাও থ নাযাওঁ থ বুলি কাইলৈ গ'লে মানে পিছবেলা যাম। আগবেলা নাযাওঁ আগবেলা যাবলৈ ধৈৰ্য্য নাই এই গৰমডালত।
উম, যেনেকুৱা ৰ'দ দিয়ে।
উম, মানুহ একে পুৰি পেলাবলৈ ধৰে।
উম। এতিয়া কালি বতৰটো ইমান ধুনীয়া বৰষুণ দিবলৈ ধৰিলে তাৰপিছত ৰাতিপুৱা একে জুই নিচিনা ওলাইছে একেবাৰে।
উম, আৰু কালি কিন্তু হ'লেও ভাওনা চাই থাকোতে বতৰটো বেয়া কৰা নাই ধুনীয়া কৰিছে ন।
অ', অ', কালি বতৰটো ভাল হৈছে।
ইমান ধুনীয়া বতৰ কৰিছে বৰষুণ অকমান অকমান পেলাইছে ভাল লাগিছে।
উম, উম।
এনে যিমান গৰম পেলালেও তাৰমানে বৰষুণ কনে বতৰটো ঠাণ্ডা কৰি পেলাইছে। মই চালো হয় শেষলৈকে।
উম।
তাৰ পাছতে আমৰ ই কলে যে কামলৈ যাম বুলি মই কামলৈ যাম বুলি কয় কাৰণে গুচি আহিলো।
উম।
ল'ৰাক লাষ্টলৈকে লৈ গছো ল'ৰা খিনি চ আমাৰ হেৰিয়ে সিনে ৰখিলে ৰখিম নৰখিলে নাই সিও নৰখো বুলি কলে যে মই সেইকাৰণে গুচি আহিলো।
ল'ৰা কালি ধানী কালি ল'ৰা ধুনীয়া হৈছে লাষ্টত।
ধুনীয়া হৈছে তাৰ। ল'ৰা ধুনীয়া হৈছে হে মই ল'ৰাক চাব কাৰনেই ৰখি আছিল লাষ্টলৈকে মইচো তাৰ খিনি চাম আৰু লাষ্টলৈকে ৰখো। তাৰ পাছত আকৌ ইখিনি চাবলৈ মন আছিলে ই কলে কামোলৈ যাম বুলি কলে যে মই সেইকাৰণে গুচি আহিলো তাৰ পিছত ৰাতি পুৱা মই সুধিছো চাৰে সাতটা মানত সুধিছো মইছো কামলৈ যাব নে? কৈছে নাযাও নাযাও যদি তই মইও শুই থাকো শুই পেলাই সেই ৰাতি চাৰে দহ টা বজাত উঠিছো মই সোৱাৰ পৰা।
মই উঠোঁতে কেইটা বাজিলে মইতো পোহৰ হওঁতে আহিছো। মই উম, মই উঠোঁতে বা চাৰে এঘাৰটা পাৰ হৈ গ'ল বাৰটা বাজিবই হ'ল তেতিয়া উঠিছোঁ। উঠি পেলাই আকৌ শুম বুলি ভাবিছিলোঁ ৰ'দ ডাল দেখিছো একে এনেকোৱা চেৰ চেৰাই ওলাইছে তাৰপিছত মই শোৱা নগল উঠি যাওঁতে মোৰ ডাল ঘূৰোৱা ঘূৰোৱা কৰিছে তাৰপিছত মইছো শু নে নুশু এ নুশু দে আহি পেলাই আগ ফিলে বাৰাণ্ডাখনতে বহিছো ফেনখন লগাই।
উম,
বিচনাখনতো শুব নোৱাৰি ইমান গৰম অশান্তি একেবাৰে গৰমত শুবলৈ মন নাযায় দেখোন একেবাৰে দেহা বিলাক কেনেকুৱা হেৰি হৈ গৈছে
মই শুবলৈ নোৱাৰিলো দুপৰীয়া অকন শুম বুলি ভাবিছিলোঁ এবাৰ লাইট গৈছে এবাৰ আহিছে তেনেকা আছে যে সেইকাৰণে নুশুলো আৰু। নুশুঁ দে বোলো আৰু এই কিবা এনে এ পাক এনেই বিচনাত পৰি আছো তাৰপিছত আকৌ আবেলি হেৰি আহিলে
উম,
এই মোৰ লগৰজনী আহিলে কিবা কাপোৰ চিলাবলৈ তাইক কাপোৰ চিলাই দিলো, তাৰ পিছত কাপোৰ এযোৰ লৈ আনিছে চিলাবলৈ কাপোৰযোৰ কৈছে চিলাই গুঠি দিবি সেযোৰ চিলাই পেলাই দিবি, তাৰ পাছত সৰু সৰু কাপোৰ কেইটামান লৈ আছিলে সেয়াও চিলালো চিলাই পেলাই পঠিয়ালো কাপোৰ কোৰযোৰ চিলাবলৈ দিয়া যো আছে বাৰু সেইযোৰ এ অকন ঠাণ্ডা পৰিলে চিলাম আৰু এতিয়া লগে লগে নিচি যিডাল ৰ'দ দিছে।
উম, এই নহোৱা ইমান গৰম বা
মেচিন তলত বহি থাকিব নোৱাৰি ইমান গৰমত, এলাহ এলাহক পেলাই থৈছোঁ।
একেবাৰে ঘামি জামি মানুজনীয়েকে জ্বলিব গৈছো।
উম, আৰু? এলাহ এলাহকো কাপোৰ পৰিয়ে আছে তেনেকে দুই তি দুযোৰ তিনযোৰ কাপোৰ।
বোলো এতিয়া গাটো ধুম বুলি ভাবি বোলো এ নোধোঁ দে কি গা ধুলেও একেই হয় ঘামিয়ে যাওঁ।
একেই কথা
একেই হয়।
উম, গা ধোৱা নোধোৱা একেই হৈছে। যিটো গৰম পেলাইছে আৰু গোটেই গা টেঙা টেঙা গুণ কামি পেলাই হেৰি কৰা যে টেঙা টেঙা গোন্ধাই গৈছে মইতো গা হেৰি কৰিয়ে দিছো মই
উম,
ম একে পুৰা ডাইৰেক্ট পানী হাতৰ পৰা উলিয়াই
উম,
পুৰা ধাম ধুম ঢালিছো গাত কেনেকুৱা ধুনীয়া লাগিছে ডাইৰেক্ট তৰ পৰা উলিয়াই গা ধুলে মজা লাগে। ডংকলটো ভাল হ'লে
অ', হ'ল অ', না আৰে এ হাৱা গৈ আছে, হাৱা গৈছে বুলি কৈছিলে এতিয়া হাৱাতো নহয় তাৰমানে, এই পাইপডালাত নহয় এই ৱাছাৰটোৱে গণ্ডগোল আছিলে।
তাৰপিছত?
ধৰা ৱাচাৰটো লগাই দিলে যে এতিয়া প অ', এতিয়া পানী ৰখে যেনিবা।
অ', এতিয়া পানী নৰখে ডাইৰেক্ট মাৰিলে ওলাই যায়।
অ', তাৰমানে সেই ৱাচাৰটো খৈ গৈছিলে।
হৈ গৈছে বহুত দিন হৈছে আকৌ লগোৱা
বহুত দিন হ'ল সেইটো খৰ গৈছে যে
নতুনকৈ লগাওঁতেই লগোৱা চাকৈ
নহয় নহয় প্ৰথমতে লগা প্ৰথম লগ নতুনতে লগাতে গল লাবি তাৰপিছত কাকো আনি লগালো এইটো লগোৱাতো বহুত বছৰ হ'ল
অ
ইমান দিন গৈছে আৰু
হয় গৈছে আৰু
কিনা খিনি খয় গ'ল মানে হাঁহি হেইহাঁ থৰ খয় যোৱাটো মানে পানীটো হাৱাল লৈ থাকে
অ অ সেইটোকে অ সেইটো কাৰণে
থাকিলে মানে বহুত সময় ভৰোৱাৰ পিছতে পানীটো মাৰিলে আহে তাৰমানে এনে নাহে পানীটো
ত বহুত খং উঠে মই এনেকে মাৰি থাকিবলে যে
এ মই মাৰি মাৰি কিমান কাপোৰ ধুব লগীয়া সেইদিনাখন কাপোৰহে বহুত দেৰি হৈ গৈছে মোৰ দামকলৰ কাৰনে আৰু ৰ'দত মানে দামকলডাল মাৰি থাকিব নোৱাৰি দামকলৰ পাৰত বহুত ৰদ পৰে একে মানে গা একেবাৰে কিবা লাগি যায় দমকলডাল মাৰি থাকিলে
মাথা বেয়া হৈ যায়
অ এই ৱাছাৰ টো লগালে তাৰমানে দমকলটো বেছি জোৰছে মাৰোতে মাৰোতে মানে বস্তুটো হেৰি হৈ গৈছে গৈ
অ খয় গৈছে গৈ জোৰ চাই মাৰোতে মাৰোতে সেইডাল এনি টাইম পানী দি দি মাৰি
আৰু এনেকু মানে পানী মেচিন টো চলাই থাকিবলৈও তই এতিয়া দমকলটো পানীখিনি দমকলটো পানী আহিলেহঁ তই মেচিনটো চলাব পাৰিবি নহলে পানী নাহিলে দমকলৰ পানী নাহিলে মেচিন নচলে
অ
দমকলৰ লগত ফিক্স কৰি থোৱা আছে
সেইটো আমাৰোতো হাৱা যায় আমাৰ মটৰটোৱে হাৱা যায় মই আকৌ মটৰৰ নদটো খুলি তাত পানী ভৰাব লাগে পানী ভৰাই চুইচটো দি পেলাই যে পানী ভৰাই তাৰপিছত আৰু যেতিয়া পানীটো ওলাই তেতিয়া এতিয়াকৌ ছুইচ অফ কৰি পেলাই মই নদটো মাৰো
উম
আমাৰো তেনেকুৱা হয় আমাৰো তেনেকুৱা হয় তাকেই আমাৰো হাৱা যায় খালি মোৰ দমকল নহয় ধৰ
আমাৰ দমকলটো এটা কাৰণে মানে ভাল লাইট নাথাকিলে দমকলটো ব্যৱহাৰ কৰিব পাৰি
অ
এতিয়া লাইন না থাকিলে বাৰু চিন্তা নাই লাইন নাথাকিলে বহুত দিগদাৰ হৈ যায় নহয়
সেইটোৱে মই সেইকাৰণে মই টেংকিত পানী আৰু ভিতৰত পানী মই যোগাৰ কৰি থৈ দিওঁ তাৰমানে উ লাইট নাথাকিলেও ভিতৰৰ খোৱা পান খিনি আৰু টেংকি পানীখিন থাকে
তাত টেংকি পানী গালো গৰম হৈ যায় নহয় ধুবলৈ দিগদাৰ
উম
এই যে আমাৰ চিনে টেংকি টো হ'ল পকাৰ আমি ভাবিছিলো ঠাণ্ডা হৈ থাকিব পানীখিনি কিন্তু ক'ত ঠাণ্ডা হয় হম
সেয়া টেংকিত বেছিহে গৰম হব চিমেণ্টৰ হয় সেয়া
এতিয়া পানীখিনি ঠাণ্ডা হোৱাতকৈ বেছি মানে গৰমহে হৈ যায় গে একে অও।